নমস্কাৰ নমস্কাৰ।
কেনেকুৱা খবৰ।
উম ভাল আপোনাৰ ভালনে।
মোৰ ভাল নহয় মই মানে ডক্টৰৰ ওচৰলৈ গ'লো আপোনাৰ দন্ত বিশেষজ্ঞ। আপোন। হে।
ইমান ভাল নহয় আৰু এতিয়া মানে আপোনাৰ তাৰণাত ভুগি আছো। হয় হয় আপোনাৰ খবৰটো আপুনি আগ। গোটেই দিন কৰিছিলে বাৰু আপোনাৰ এনেকৈ অলপ। দন্তৰ অলপ হেৰি অসুবিধা হৈ আছে বুলি। আহ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো মই।
দন্ত মে আপোনাৰ তাৰনাত মোৰ ৰাতি টোপনি নাহে ঠিক। অতি মানে আপোনাৰ হিয়া ভগা মোৰ দাঁতৰ কান্দোন। হয়তটো মোৰ মানে এনেকুৱা সন্দেহ হৈছে আপোনালোকৰ সেই সৰু কনিষ্ঠতমক মোৰ মানে হাঁহি হাঁহি। মোৰ এইটো খও লাগিলে নেকি।
হয় হয় হয় হয়। এনেকুৱা ধৰণৰ কিছুমান মানে সমস্যা হয়তো কেতিয়াবা। মানে হঠাৎ দেখা দিব পাৰে হয়তো এইটো কোনো সাও বা কেনেকুৱা তেনেকুৱা বুলি কোনো কথা নাই। হয় আপোনাৰ এইবিলাক আমি বৈজ্ঞানিক ফালৰ পৰা চলিব বিজ্ঞান। কোৱা। কিয়নো আপোনাৰ দাঁতত হয়তো কিবা আহ নহবলগীয়া কিবা হোৱাৰ কাৰণে আপোনাৰ হয়তো হ'ব পাৰে ন। কোৱা।
হয় হয় আৰু এটা। কথা আছে অসমীয়াত আপোনাৰ সগুনৰ সাৱত বুঢ়াগৰু নময়নে নে বুঢ়াগৰু সাৱত সগুন। সগুন নমৰে এনেকুৱা ধৰণৰ। এতিয়া সেইটোনো মোৰ কি সাও লাগিব নিজে যি আপোনাৰ দুৰ্নীতিগ্ৰস্ত এজন ব্যক্তি আপোনাৰ। সেই পিঠ সেই পিচ সেই পিচ মালহে আপোনাৰ। গতিকে মানে ভবা নাই আৰু হ'ব বুলি। কিবা অসুবিধা সেইটোৰ পৰা হ'লেও মানে মনলৈ কিছুমান কেতিয়াবা শংকাটো আহি যায় আৰু। মানে আপোনাৰ আপুনি।
হয় হয় আৰু তেনেকুৱা ধৰণৰ মানে তেনেকুৱা পয়া লগা সগুনৰ সাৱত বুঢ়া গৰু বাদ্য। এটা মেকুৰী পোৱালিও নমৰিব মোৰ সটো যেন অনুভৱ হয় মানে মই ভাবো।
হয় হয় আপোনাৰ এই অনুমান।
হয় হয়।
সেই অনুমান মানে একদম শুদ্ধ সত্য। বাকী আপুনি খবৰ কওকচোন আপোনাৰ সতীৰ্থসকলৰ খবৰ কেনেকুৱা এতিয়া সেই বিতুপন দেৱৰ।
হয় হয় বিতুপন দেৱৰ নাম আপোনালোকে হয়তো ভালদৰে জানি যে কেনৰ নাম হেৰি। কোলা অজগৰ যিহেতু। অথনি তেখেতৰ ভাতৃৰ লগত মই কথোপকথন কৰিছিলোঁ আৰু তেখেতে কোৱা মতে তেখেতৰ। এ ডাঙৰ যি ভাতৃ হয় সেই ভাতৃ হেনো ঘৰত নাথাকি ইঘৰৰ। পৰা সিঘৰলৈ অহা যোৱা কৰি তামোল চালি খাই ঘূৰি ফোৱা যেন তেওঁ মোক তেনেকে কৈছে। আৰু তেখেতৰ মুখৰ। পৰা ভোজ খোৱাৰ বিষয়েও শুনিবলৈ পালো ভোজ খোৱা হেনো এইবাৰ দশমমান শ্ৰেণীৰ পৰীক্ষাৰ। যি সিহঁতৰ পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে পঢ়াত ব্যস্ত হৈ আছে। শিক্ষাৰ ক্ষেত্ৰত।
ফুটনিও মাৰে আপোনালোকৰ সেই আপুনি ক'ব গ'লে মানে আপোনাৰ সেই সতিত। উথবিন্দৰ সুদাগৰ পৰাৰে সি মানে তেনেকুৱাই আপোনাৰ তেনেকুৱা আপোনাৰ সি যদি এতিয়া থাকে। কে ধৰক এই পূ মধ্য ভূ মধ্যত তেখেতে মানে আপোনাৰ কথা ক'ব তেখেত যেন আছে স্বৰ্গতহে
সেইটো মানে তেওঁলোকৰ এইটো বংশগত এটা স্বভাৱ বুলি মই কৈ দিলেও ভুল নহ'ব।
হয় হয় হয় আৰু তেখেতলোকৰ মানে আপুনি যিটো ক'লে ফিতাহী বা যিটো ফুতনি বুলিও ক'ব পাৰি সেইটো মানে অলপ জোখত বেছি হয় আৰু মুখৰ যিটো কথা কোৱাৰ তেখেতলোকৰ যিটো মানে অলপ মান আমাৰ মানুহৰ সাধাৰণ মানুহৰ মানে কথা কোৱা যিমানটো‌ মানে স্পীডত মানে মানে অলপ জোৰকৈ কথা পাৰি আৰু সিহঁতৰ মানে পৰিয়ালটো মানে স্বাস্থ্যৰ ফালৰ পৰা মানে অলপ চাপৰ চুটি বা কটীয়া মটীয়া পয়া লগা হয় যদিও মানে অলপ সেই সেইটো ক্ষেত্ৰত মানে অলপ আগবঢ়া
মানে মানে খেৰ পৰশ পাই এতিয়া মই দেখিছো আপোনাৰ কথাৰ গতিটো যথেষ্ট বাঢ়িছে মানে বৃদ্ধি হৈছে। সেইটোত আপোনাৰ দুখ নাই অৱশ্যে তেখেতৰ সংগত থাকিলে আমি তেনেকুৱাই হ'বই যিহেতু তেখেত এজন আকাশত চাং পতা নপতা ফুকন গতিকে এইটো এটা সংগদোষ বুলিও মই ধৰি লৈছো বাৰু ধাৰ্যয় কৰিছো একো নাই দিয়ক এইটো আপোনাৰ সোনকালে এই দুৰাৰোগ্যৰ পৰা আপুনি পৰিত্ৰাণ পাওক বুলি মই আশাবাদী
হয় হয় তেখেতলোকৰ তাৰমানে অলপ লগত থকাটো মানে মই মোৰ কাৰণে অলপ মানে প্ৰভাৱটো অলপ বেয়াকৈ পৰিব বুলি মই ভাবোঁ কিয়নো তেখেতলোকৰ কিছুমান স্বভাৱ হয়তটো মই সজ্য কৰিব নোৱাৰো যেনে কি ক'বলৈ গ'লে কলা যুগৰ মানে আমাৰ বিতুপন কলিতা দেৱ তেখেতে মানে ছোৱালীৰ প্ৰতি অলপ বেছি আকৰ্ষিত হয় যিহেতু আপুনি জানে হ'বলা এ অকমান ঠাইত যদি দুজন ল'ৰা আছে বা এজনী ছোৱালী আছে তেতিয়া তেখেতে শছো ছোৱালীজনীৰ কাষত গৈহে মানে কথাৰ মহলা মাৰেগে
হয় হয় আমি এইটো উদাহৰণ আপোনাক মই বহুত ধুনীয়াকে দিব পাৰিম।
ৰাসখনৰ কথা কিছুমান মই আপোনাক কওঁ গোটেই আপোনাৰ ল'ৰাখিনিয়ে বহি বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনাৰ সেই যোনখিনি পেল প্লেন বুলি কয় বা জোনখিনী আপোনাৰ কাৰ্যসূচী থাকে সেইখিনি বনোৱাত ব্যস্ত থাকিব বা‌কি কি কৰিলে ভাল হয় এইখিনি বনাই থাকিব কিন্তু তেখেতে গৈ আপুনি দেখিব সেই নেন্সিৰ লগত নহলে তেনেকুৱা ধৰণৰ সৰু সৰু ছোৱালীৰ লগত আপোনাৰ তেখেতে সেই নিজৰ দুই চকুৰ চাৰি চকুৰ মিলন ঘটাবলৈ চেষ্টা কৰি থাকে
হয় হয় আৰু এটা কথাও তে লক্ষ্য কৰা গৈছে যেন তেওঁ নিজতকৈ বয়সত বহুত সৰু ছোৱালী কিছুমানৰ লগত তেওঁ মানে প্ৰেমৰ লীলা সৃষ্টি কৰিছে আৰু য'ত ত হওক বা সামাজিক মাধ্যমতে হওক তেনেকুৱা কিছুমান ছোৱালীৰ লগত তেখেতে এ প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই মানে অলপ প্ৰচাৰ কৰিছে।
হয় আপুনি একদম শুদ্ধ সত্য কথা কৈছে আপুনি হয়তো গম পায় নে নোপায় মই নাজানো কিন্তু এইটো এটা পুৰা সম্পূৰ্ণ সত্য কথা তেখেতে মানে আপোনাৰ এই অমিত বৰুৱা জীয়ৰীলে এবাৰ প্ৰেম পত্ৰ প্ৰে প্ৰেৰণ কৰিছিলে এশ শতাংশ সত্যৰ কথা কৈছো মই এইটো কিন্তু পিছত মানে সেই প্ৰেম পত্ৰখন ফাদিল হৈ গ'ল সেই জীয়ৰীজনীয়ে মানে আপোনাৰ দেউতাকক দেখুৱাই দিলে। সেই প্ৰেম পত্ৰখন যাৰ ফলত তেখেত বহুত দিন অহাও নাছিল সেইফালে কিন্তু পিছলৈ মানে এইবোৰ আৰু সেই
হয় যিহেতু সৰু কালৰ সময়ত হয় ভুল হ'ব পাৰে কিন্তু এটা কথাও সত্য যে তেখেতে নিজৰ বয়সটো হ'লেও অকণমান লক্ষ্য কৰিব লাগে যিহেতু তেওঁ আমাতকে বয়সত অলপ হ'লেও মানে অলপ ডাঙৰ আৰু তেখেতে হয়তো যিহেতু সেই যোনজনী ছোৱালীৰ কথা কলে অমিত বৰা জীয়ৰী তেখেত মোতকেও তিনি চাৰি বছৰমান
হয় হয়।
প্ৰেমপত্ৰ দিয়াটো মই উপযুক্ত বুলি নাভাবোঁ।
সেই পিছ সেইজনে আপোনাৰ একো উপযুক্ত কাম নকৰে তেখেত এতিয়া মানে দেখাত বস্তুটো কিমান সৰু হৈ আছে আপুনি দেখিছে নাই সেইটো এতিয়া আপুনি দেখিলে হয়তো
সেই প্ৰাথমিক বিদ্যালয়ত পঢ়া বুলি ক'ব কিন্তু, তেখেতৰ মানে বয়সটো সিমান হৈ থকা নাই তেখেত এতিয়া বহুত বাঢ়ি গৈছে বয়সত, আপোনাৰ কমেও তেখেতৰ বয়স বাইছৰ ওপৰত গৈছে বৰ্তমান কিন্তু মানে তেখেতেও নিজকে সেই শিশু হৈ আছোঁ বুলিয়েই অনুমান কৰে মানে। এয়াই
অঁ।
হয় এই আৰু এনেকুৱা কিছুমান কথা থাকে মানে এইটো আপোনাৰ তেখেতৰ সেই ফিতাহিটো নপতা ফুকনটো মানে এইটো বংশগতৰ স্বভাৱ।
হয় আৰু তেখেতৰ ভাতৃ যি ৰিতুপন কলিতা বা যদুমণি কলিতা বুলি আমি জনাজাত আমাৰ আমাৰ অঞ্চলত তেখেতও কিন্তু কোনো গুণে কম নহয় কাৰণ কিয়নো তেখেতো মানে যিহেতু মোতকৈ বয়সত যথেষ্টখিনি সৰু হয় আৰু তেখেতেও মানে মোৰ লগত বহুত খিনি মানে নক'বলগীয়া কথা আলাপ আলোচনা কৰে যেনে প্ৰেমৰ সম্বন্ধতে হওঁক বা বেলেগ কোনোবা সম্বন্ধতে হওঁক আৰু এইটো মই কোনো পধ্যে মানে মই উপযুক্ত বুলি নাভাবোঁ যিহেতু, মই তাই তেওঁৰ ভাতৃৰ বয়সৰেই বুলি ক'ব পাৰি।
হয় হয়। সিহঁতৰ মানে তিনি তিনিজন ব্যক্তি আছে ঘৰখনত আপোনাৰ তিনিটা এ সৈন্য বাহিনীৰ দল আছে তিনিটাৰে নিজৰ নিজৰ কিছুমান প্ৰক্ৰিয়া আছে মানে, প্ৰথমটোৱে ভাবে সি বহুত সৰু হৈ আছো বুলি একেবাৰে আপোনাৰ শৈশৱৰ সেই নখ কামুৰি থকা বয়সৰ হৈ আছোঁ বুলি বা আঙুলি চুপি থকা বয়সৰ হৈ আছোঁ বুলি ভাবে। আৰু মধ্যজনে আপোনাৰ তেখেতে ভাবে তেখেতে বহুত ডাঙৰ হৈ গ'ল বৰ্তমান তেখেতে যিহেতু কলেজলে গৈছে কিন্তু তেওঁ মানে অনুমান কৰে যেন তেখেতৰ বয়স বয়ত্ৰিশ মান হ'ল, আৰু তিনি নম্বৰ জনলৈ যদি চায় তেখেতে ভাবে মানে তেখেত এতিয়া আপোনাৰ তেখেতৰ পেটটো মানে ভবাতকৈ বেছি ডাঙৰ হৈ গ'ল সেইটো কাৰণে য'ত ত'ত ভোজ খাই ফুৰে, মানে এনেকুৱা কথা কিছুমান বহুত আছে সিহঁতৰ ঘৰখনত।
হয় হয় হয় আৰু মানে সিহঁতৰ এজনী সৰু মানে এজনী ভনীয়েক ভনীয়েকো আছে ভগ্নী আৰু সেই ভ গ্নীজনীৰো মানে এটা এনেকুৱা ফিতাহী হ'ল যেন তেওঁ কেইদিনমানৰ পৰা চচি য়েল মিডিয়া তেনেকে কিছুমান ধৰক হাঁহি উঠা ধৰণৰ এনেকুৱা অলপ ফূৰ্তি ধেমালিমূৰিয়া কিছুমান অ ভিডিঅ' বুলিয়ে ক'ব লাগিব। তেনেকুৱা কিছুমান বনাই প্ৰেৰণ কৰিছে বা প্ৰচাৰ কৰিছে আৰু তেখেতে মানে নিজকে বহুত মানে উচ্চ মানৰ মানে এজন অ মানে চচিয়েল এইটো কি বুলি ক'ব লাগিব আপো নি আ অ সামাজিক ত মানে এনেকুৱা এজন নিজকে মানে বহুত ডাঙৰ কোনোবা ব্যক্তি বা এনেকুৱা অভিনয়কাৰী বা তেনেকুৱা ধৰণৰ কিবা ভাবিছে হবলা মোৰ মতে।
হয় হয়। আপুনি শুদ্ধ কথা ভাবিছে, মানে মই যোৱাবাৰো তেখেতৰ মনটোৰ পৰা কিছু তেখেতৰ মনৰ কথা মানে মই বুজিব পাৰিলোঁ তেখেতে মানে আপোনাৰ বাকিকেইজনে যেনেকৈ বেলেগ বেলেগ কথা কিছুমান ভাবে নিজক লৈ তেখেতৰ ভগ্নীও মানে ভাবে তেখেত ঐশ্বৰ্য সুন্দৰী বা আমাৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বুলি নিজকে অনুমান কৰে আৰু সেইবাবে মানে যোৱাবাৰ ৰাধাত শুনা পোৱা মতে তেখেতৰ সেই ৰাধাৰ ভাওটো পৰিবেশন কৰিবলৈও মন আছিল, কিন্তু আপুনিটো জানে আপোনাৰ ৰাধাৰ ৰাধাৰ ৰাধাক কেনেকুৱা কি নাজানিলেও সিমানটো ক'লা নাছিল বুলি আমি অনুমান ভাৱনা উপলব্ধি নকৰে।
আৰু ৰাধাৰ কাৰণে কথাটো এনেকুৱা ধৰণৰ যে ৰাধাৰ কাৰণে তেখেতৰ মানে আহ আপুনি যিটো জানে মানুহৰ ওখ বা চাপৰ এটা মানুহৰ নিৰ্ধাৰিত মানে এটা যুখ এটা থাকে আৰু তেখেতৰ মানে যিটো ওখ সেইটো মানে কোনো কাহিনতে মানে ৰাধাৰ লগত লগত আমি মিলাবলৈ নোৱাৰো আৰু সৌন্দৰ্যতাৰ কথানো কি ক'ম সৌন্দৰ্যতাৰ কথা ক'বলৈ গ'লে তেখেত মানে কোনোপধ্যয়ে সৌন্দৰ্যতাৰ মানে তালিকাত ভৰ্তি হব ন নোৱাৰে
হয় কিন্তু তেখেতে ভাবে মানে তেখেত নিজকে বিশ্ব সুন্দৰী বা সেই বিশ্ব বিভূতিৰে তেখেত ভৰপূৰ বা অসমৰ এগৰাকী তেওঁ সুদক্ষ কইন কইনা বুলি যিটো তেখেত কোনোপধ্যেই নহয় হয়তো হয়তো মই আপোনাক এটা কথা কব কবলৈ বিচাৰো যে
উম
দেৱৰ ঘৰত যি কেইজন পুত্ৰ সন্তান দেখিছে প্ৰথম জনক বাদ দি বাকী কেই জন আপোনাৰ এই ধাৰালৈ আহিল সেই কনিষ্ঠ গৰাকীৰ বাবেই তেওঁ মানে বহুত প্ৰয়াস কৰি আছিল সেই কনিষ্ঠতম কন্যাগৰাকী আনিবলৈ কিন্তু কন্যাগৰাকী যিহেতু নাহিলে সেইবাবে তাৰ মাজতে আপোনাৰ মাজুৰ কলিতা আৰু ভোচখোৱা কলিতা সেই পৰাইহঁতে সৃষ্টি হ'ল। গতিকেবোৰ থাকিবই আৰু এইবোৰত আপোনাৰ তেখেতৰ পিতৃ মাতৃৰো কিছুমান ফিতাহীযুক্ত স্বভাৱ আছে আছে বা তেখেতৰ মাতৃৰো আছে
হয় হয় হয় আৰু মানে যেনেকে আমি অলপ দেৰি আগত কৈছিলোঁ যে তেখেতলোকৰ যি ভাতৃ শ সোমোৱা যায় সিহঁত লোকৰ মানে নিজতকৈ বয়সত বহুত সৰু ছোৱালীৰ লগত মানে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ মন আছে। আছে তেনেকৈ মানে তেখেতলোকৰ মানে একেবাৰে সৰু ভগ্নী তেখেতৰো মানে এনেকে নিজতকৈ বহুত বেছি ডাঙৰ মানে বয়সত অলপ জ্যেষ্ঠ ল'ৰাৰ লগত অকণমান মানে প্ৰেমৰ লীলাত বান্ধ খাবলৈ মন আছে এতিয়া যোৰা যোৱা বছৰ মানে এনেকৈ ৰাসতে দেখা গ'ল যে তেখেতে আমাৰ মোৰ পৰিয়ালৰ এজন দাদা আছিলে যিজন মোতকৈ মানে চাৰি- পাঁচ বছৰ বৰ ডাঙৰ হয় তে- তেই ছোৱালীজনীয়ে মানে পিছফালদি গৈ তেওঁক পিছফালেদি খুটিয়াই লৈ পেলাই তেওঁৰফালে চাই এটা মিচিকিয়া হাঁহি মাৰিছে আৰু মাৰি পেলাই হাতত এটা চিপছৰ পেকেট তুলি দিছিল। এইটো আমাৰ সমাজত মানে কি বুলি মানি ল'ব মই কোনো ধৰিব পৰা নাই অকনো
ক'ব গ'লে এইটো আপোনাৰ আপুনি তেখেতেক দিয়া এটা প্ৰেমৰ উপহাৰ বুলিয়েই ক'ব লাগিব। যিহেতু তেতিয়া হয়তো তেখেত তেখেতৰ আপোনাৰ সেই যোনখন আমাৰ অসমীয়া সমাজত তুলনি বিয়া বুলি কয় তেখেতৰ তুলনি বিয়া হোৱা হয়তো আজি এবছৰো হোৱা নাই। ইমান কম বয়সতে তেখেতৰ মানে এই প্ৰেমত লিপ্ত হোৱা বা লিপ্ত হ'ব খোজা এই কথা কথাবোৰ আপোনাৰ মত ঠিক হৈছে যেন অনুমান কৰিব পৰা নাই।
হয় -হয় এয়া মানে কোনো পধ্যে মানে আমি সমাজত মানে সমাজ আমাৰ সাধাৰণ সমাজত মানে আমি মানি ল'ব নোৱাৰোঁ কিয়নো তেওঁৰ যিটো বয়স সেই বয়স- বয়সতকে কিজানি দে তেখেতৰ উত্তেজনা টো অলপ বেছি বৃদ্ধি পাইছে তেনেকুৱা যেন মোৰ অনুভৱ হৈছে।
আপুনি অতি শুদ্ধ অনুভৱ কৰিছে। সেই সকলো যদি মই ক'বলৈ যাওঁ তেন্তে সেইবোৰ প্ৰধান কাৰণটো হ'ল তেখেতৰ আইতাক মানে পায়স মণি বাইদেউ আপোনাৰ তেখেতৰ নামৰ